হেল্' প দীপুি
কত আছা তুমি
কেইটাৰ লগত নাই এনেই তোমাৰ এই কি আমাৰ লৰা মানুহৰ ক'ত কাম আৰু
অ অ নে খবৰ চবৰ ভাল নাই বেয়া তোমাৰ ভাল ভাল
অ বাকী খবৰ খাতিৰ কেনেকুৱা
মোৰো ভাল বাৰু খবৰ
কি কৰি আছা এতিয়া ভাত পানী খালো তোমাৰ দিনত
অ অ কি দেখালা
এ এ তোমাৰ মাংস দি খালো আজি
ঠিকে আছে। গৰম বহুত মইয়া মই পানী ঢলা ভাত পিয়াজ চিয়াজ এনে
অ', এ গৰম বহুত। আমাৰ আজি মাংস আনিলে কি কৰা উপায় নাইটো আৰু খাবই লাগিব।
অ', আনিছা যেতিয়া খাবই লাগিব, উম।
বাকী তুমি কি মাংস খাই ভাল পোৱা?
মই গাহৰিটো ভাল পাওঁ খাবলৈ
গাহৰি
আৰু তুমি
মই তোমাৰ এই ছাগলী
অ কি ছাগলি
এ খাহী পাঠা খাহি
অ'।
এয়াই ভাল পাওঁ আৰু।
অ', অ'।
বাকী তুমি গাহৰি খাই ভাল পোৱা মানে? অ', গাহৰি গাহৰি লোকেলটো নে?
লোকেল গাহৰিও ভাল লাগে অ', ভাল লাগে চব মানে, ভাল লাগে খাবলৈ।
উম।
এতিয়া আছা ক'ত?
এতিয়া ফিল্ডতে আছোঁ।
অ', অ'।
উ
কি দৌ-দৌৰিব গৈছা নে
নাই যোৱাই এনে। এই লগৰকেইটাৰ লগত আড্ডা মাৰিছোঁ। তুমি ভাত পানী কিয় দি অ, পানী দিয়া ভাত খালা ন'।
অ', অ'।
বাকী কলেজ?
কলেজ আহিলোঁ আকৌ কলেজৰ পৰা।
অ', কেইটাত আহিলা?
মই এই তিনটা মানত আহি পাইছোঁ কলেজৰ পৰা, উম।
বাকী কলেজ মই নাই এৰি দিলোঁ।
অ', অ', কিমান লাগে পঢ়িলা?
মই তোমাৰ বি এড থাৰ্ড চেমৰলৈকে পঢ়িলো।
অ', অ'।
বেক লাগিছিলে যে এৰি দিলোঁ আৰু। বেক খিনি উঠাওতে বহুত হেৰি লাগে। দুটাত লাগিছিলে দুটাত, অ'।
অ', বেককেইতা উঠালা নে নাই?
নাই নুঠাব মানে মনো নগ'ল এৰি দিলোঁ।
অ', অ'।
কিয় বেকখিনিও নুঠালো আৰু। উঠাত দেৰি হ'লে এনে আছোঁ।
অ', অ'।
বাকী কিবা বিজনেচ-চিজনেছ কিবা কৰিম বুলি ভাবা নাই নেকি
সেইটো মই বি এ টো কমপ্লিট কৰাৰ পাছতহে ভাবিম আৰু কিবা এটা বিজনেছত সোমাম বোলো।
অ মই সৰু খুৰাকৈ ফাৰ্ম এখন খুলিম বুলি ভাবি আছো।
অ কিহৰ ফাৰ্ম খুলিবা
এই ব্ৰইলাৰ বা লোকেল
অ'।
উম, এইবাৰ খুলিম নেক কিন তোমাৰ আগষ্ট মানৰ পৰা।
অ', অ'। আগতে খুলিবা ন'?
উম।
এতিয়া
ইয়াত বাকী খেলিব-চেলিব যোৱা নাই
খেলিব মই যোৱা নাই বাৰু তুমি গৈছা নেকি খেলিব
নাই যোৱা
অ খেল-ছেল হে কি বা কি খেল খেলা তুমি
মই তোমাৰ ফুটবল খেলো
এৰি দিলা খেল
খেল খেলো কেতিয়াবা আজি নগ'লো আজি তোমাৰ এয়া অ ভাগৰ লাগিলে মানে দিনত অলপ কাম-চাম বিলাক কৰিলো যে
অ অ
সেইকাৰণে এৰি দিলো খেলিবতো লাগে খেলিলে স্বাস্থ্যও ভাল হয়। অ বাকী বিহু চিহু এইবাৰ চাব নগ'লা ফাংচন-চাংচন
মই বিহু চাব গৈছো বাৰু তুমি নগ'লা?
মই গৈছো বিহু ফাংচন চাইছো এইবাৰ বহুত কেইখনমানেই চালো লগৰ খিনি লগত
অ অ ক'ত ক'ত চালা এনে
এইবাৰ মই তোমাৰ এই বহুত দূৰে-দূৰে চালো তাৰপিছত এইবাৰ তোমাৰ ঊনৈশ বিশখন মান চালো ফাংচন।
অ অ
ঊনৈছ বিছ খনমান চালো ফাংচন
অহ ঠিকে আছে
উম তুমি কেই খন মান চলা গাঁৱটো চলো
মই পোন্ধৰ ষোল্লখন মান চাইছো আৰু ফাংচন
অ
চাই কেনেকে লাগিলে এনে ফাংচন বিহু চাই
ফাংচন চাই বিহু চাই ভালেই লাগে তই শুনাচোন এ আমাৰ তোমাৰ মানে বাৰ্থডে এটা আহি আছে
অ অ
মোৰ তোমাৰ এই ভাগিনটোৰ
আহ
এ তোমাৰ ছাগলী দুটামান লাগিছিলে এনে মোক খাহী ছাগলী লাগিছিলে
অ মানুহ কিমান মাতিবা
মানুহ তোমাৰ বেছি নহয় দুশ ডেৰশ মান হ'ব।
অ', দুটা ল'লে হৈ যাব আৰু খাচী ছাগলী।
উম দুটা হ'লে হৈ যাব বাৰু।
আহ আহ।
দুটাত তোমাৰ কিমান মান ল'ব, বিশ হাজাৰ মান পৰিব নে?
তাত খাহী ছাগলী পোন্ধৰটা ধৰি থোৱা।
পোন্ধৰ হাজাৰ তুমি মিলাই দিবাচোন হে
অ মই মিলাই দিম তুমি খবৰ কৰিবা মোক মো কণ্টেক্ট কৰিবা উোক কম দিয় তোমাক
উম
অ
মানে মোকে মোকে লাগে মানে বেলেগক লগা হলে মই তোমাৰ কিবা এটা তোমাক উলিয়াই দিলো হেতেন মোক লাগে যে এতিয়া
অ হ'ব মোক নালাগে বাৰু তুমি তুমি নিজেি কৰিবা
উম পাৰ্টীতো তোমাৰ ঊনত্ৰিশ তাৰিখে এই মাহৰ।
ঊনত্ৰিশ তাৰিখে ন', উ আৰু বেলেগ কিবা লাগ কিবা কিবি লাগিব নেকি মাংস এনে
মাংস চা বেলেগ মাংস নালাগে তাকে গাহৰি অকমান আনিম বুলি ভাবি আছো দহ কেজি মান।
অ', হ'ব বাৰু।
তাৰপিছত তোমাৰ মাছ, মাছ লাগিছিলে। আৰু তোমাৰ শুনাচোন, এই যে কেক চেক বনাই ভাল একদম পুৰা ভাল কেক এটা পাম নেকি? ভাল একদম তিনি চাৰি খলপীয়া তিনি তিনি তিনিক চাৰিখলপীয়া মানৰ ভাল কেক এটা।
অ', মোৰ লগৰ দোকানখন আছে বাৰু তাক মই মানে অৰ্ডাৰ দিব লাগিব প্ৰথমতে।
অ', কিমান মান ল'ব এনে তোমাৰ তিনি কেজি মানৰ হ'লে হ'ব নে, তিনি কেজি মানৰ লাগিছিলে।
তুমি তিনি চাৰিখলপীয়া তিনিখলপীয়া বনালে তোমাৰ তিনি চাৰি মান চ পাঁচ হাজাৰ মান পৰিব চাগে
অ', মানে তিনি কেজি বা চাৰে তিনি কেজি মানৰ ওজনৰ লাগিছিলে।
অ', অলপ পৰিব দাম বাৰু সেই কেকটোত। উম চাৰে চাৰি হোজাৰ পাঁচ হাজাৰ এনেকে পৰিব বাৰু।
উম এনে বেলেগ কেক বনোৱা মানে এ সে সেইবিলাকৰ ষ্টাইলৰ ফটো চটো আছে নেকি? অ', তুমি দি দিবাচোন ফটো কেইখনমান হে।
অ', মই তোমাক তোমাৰ নাম্বাৰ টো দি দিবা মই তোমাক ফটোখন দি দিম দিয়া।
অ', মোক এইটো নম্বৰতে তুমি দি দিবা। দি দিবা ধুনীয়াকৈ ভাল জোনটো লাগিব মই মানে ল ল'ৰা মানুহ যে, ভাল ভাল চিষ্টেমৰ লাগিব মানে কেক
মানে কেকৰ ডিজাইনটো কেনেকা হ'ল কেনেকা লাগে তোমাক এতিয়া?
এনেকুৱা দৰে'মন চাইজৰ বনাব পাৰিব নেকি?
তাকে বনাই দিব আৰু।
অ', সি মানে দৰে'মন বহুত ভাল পায় মানে।
এ সেনেকুৱা এখন দি এ শুনাচোন তোমাৰ তুমি যে কিবা হেৰি যে এই সৰু কিবা যে ৰিমট যে গাড়ী যে ডাঙৰ গাড়ীখন যে ওলাইছে থাৰৰ নিচিনা যে ৰিমট টো টিপি দিলে যে গ ঘূৰি ফুৰে যে
অ', অ'।
দোকানত আছেনে সেইটো।
আছে আছে দোকানত আছে মোৰ দোকানত নাই মোৰ লগৰ তোৰ দোকানত আছে
অ তোমাৰ দোকানত কি চাইকেল হে আছে নেকি উ মানে সেই এই গাড়ীখন তোমাৰ মানে মই ভাগিনটোক এই কেকটো আৰু গাড়ীখন মানে মই দি থম বুলি গৈছিলো মানে
অ হ'ব দিয়া একো নাই মোৰ মই লগৰো কৈ দিম তোমাক সেই কৰি দিব
অ মানে এইবছৰ ফাৰ্ষ্ট না এক বছৰ হব যে
অ', অ', কিমান দামৰ তোমাৰ দামটো কিমান কিমান প্ৰাইজৰ ভিতৰত লাগে তোমাক?
এনেই এতিয়া প্ৰাইচটোতো মোক পইচা চি এয়া নাই বাৰু দে মানে ভাল বস্তু এটা দিব পৰা হলেই হ'ল আৰু।
অ', হ'ব বাৰু মোৰ ষ্টাৰ্টিং প্ৰাইচ এতিয়া ইয়াতে দোকানত আমাৰ লগৰ তৰ ষ্টাৰ্টিং প্ৰাইচ বিলাক গাড়ী বিলাক বিলাক তিনি হাজাৰ পৰা আছে ষ্টাৰ্টিং প্ৰাইচ
অ', মানে ভাল কোৱালিটি ভাল এখন লাগে মানে অলপ অ তেতিয়া অ মানে ৰিমটতটো টিপ দিলে বোকা চোকাত যদি অকণমান পোৱালিটো মানে বোকা চোকাই যদি সোমাই দিও মানে ভাল পায়
অ
সেনেকা বোকা চোকা সোমাই দিলে ওলাই যোৱাৰ নিচনা অলপ চেকা চেকা ডাঙৰ
অ হ'ব দিয়া মই আছে বাৰু সেনেকা মোৰ মই তোমাক এ জনাম দিয়া অ কই জ তুমি জনাম তুমি দোকানলৈ আহি যাবা
অঁ অঁ তুমি নহ'লে মোক ভিডিঅ' কলিং এটা কৰি দিবা মই চাম বাৰু দে
অ ভিডিঅ' কলিং কৰি দিম মই
অ অ দি দিবা কেকৰ ফটোটো দি দিবা গাড়ীখনক ফটো দিবা তোমালোক তোমাকো নিমন্ত্ৰণ কৰিলোঁ আহিবা
হ'ব দিয়া অ যাম যাম যাম নিশ্চয় যাম
আহিবা
উম
তুমি আহিবা দিন এ সন্ধিয়াৰ পৰা মানে প দিনৰ পৰা দিনৰ পায় আৰু
অ পোৱালিটো এনে কেই বছৰ হৈছে এতিয়া
মানে তোমাৰ এইবছৰ ফাৰ্ষ্ট এক বছৰ সোমাব
এবছৰ ন অ
তোমাৰ সন্ধিয়া সময়তে আহিবা চাগৈ দিনতো দোকান চোকান থাকিলে ক'ত আহিব পাৰিবা চাগ অ এ থাকিব বাৰু দে বাৰটা এটা মানলৈকে থাকিম বাৰু দে
অ হ'ব মই যাম বাৰু
উম মাকো পাৰিলে দেউতাকো পাৰিলে এপাক লৈ আহিবা
আহ হ'ব লৈ আহিম বাৰু
উম
এতিয়া কি বুলি কয় কেকটো এতিয়া মই তুমি অৰ্ কেতিয়া দিম উলিয়াবিছা
কেকটো মই হ'লে মোক সন্ধিয়া মানে কিবা এটা এডভাঞ্চটো দিব লাগিবই
অ কি কৰিবা তুমি
সন্ধিয়া মানে যদি মোক কবা যদি ভাল দাম ধৰ লাগে পচন্দ চচন্দ লাগে মই সন্ধিয়া অৰ্ডাৰ দিম
অ মোক মোলৈ ফোন কৰিবা অৰ্ডাৰ দিয়া সময়ত মই লগৰটোক কৈ দিম নহয় এটা কাম কৰিবা লগৰটো নাম্বাৰটো মই তোমাক শ্বেয়াৰ কৰি দিম তুমি তাত ত ডাইৰেক্ট তালৈ কল কৰি দিবা আহ ডাইক অৰ্ডাৰ দি দিবা ন
অ ৰাজুজি দিয়া
অ অ এইটো কি বুলি কয় তুমি কোনটো কোনটো দিম বুলি ভাবিছাৰা তা
মই দৰিমনৰটোহে দিম বুলি ভাবিছো নেকি তেওঁ সি মানে দৰি মনটো ভাল পায়
অ হ'ব বাৰু মই তুমি তাক নাম্বাৰটো দিম লগৰটো তুমি ফোন কৰি কৰি দিবা ঠিক
তোমাৰ তিনি শুনা শুনাচোন আৰু এটা কথা সেই তিনি কেজি যে কেকটো
উম উম
তোমাৰ ডেৰশ দুশ মান মানুহে একদম উ খোৱা হ'বনেে বাৰ্থডে খত
তুম অলপ অলপ পিচ পিচকৈ দিব লাগিব তেতিয়া হ'ব বাৰু খোৱা
অ মানে তোমাৰ আকৌ কাটিব বৰ সময়ততো এতিয়া কাটিবৰ সময়ত ঘৰৰ মানুহখিনিৰ লগত অলপমানতো বাৰোতে সানা সানি কৰোতে
অ তুমি তুমি এটা কাম কৰা তুমি এটা কাম কৰা তুমি তিনি তিনি কেজি দি পেলাই আৰু এটা তুমি আধা কেজি কেজি বা দি দিয়া এটা এক কেজি এটা আৰু এটা
অ মানে সেইটো নাকাটিম সেইটো কাটি পেলাই যাতে খুৱ বলে কাৰণে
অ সেইটোৱে
অ
নহ'লে লাষ্টত ন নাতিলে বেয়া হ'ব নহয়
নাতিলে বেয়া হ'ব আকৌ এতিয়া আধা খিনিয়ে যদি কেক পায় আধা খিনিয়ে কেক নাপায় বেয়াাতটো হ'ব
অ সেইটোৱে
অ সেইটো এনে তুমি এ এক কেজি ডেৰ কেজি যে কৈছা সেইটো নৰ্মেল দি দিলে সেটো চিমপুল কৈ নৰমেল দিবা তাৰপিছত বাকী এইটো মই যোনটো তি কেজি কৈছো সেইটো ভালকে অকন বনাব ক'বা আৰু অ
ঠিক আছে হ'ব দিয়া ন অ অ অ অ দিয়া